হেল্ল' অ', শুনিছানে? হেল্ল' অহ আছোঁ ৰবা এনে।
ভাত পানী খোৱা হ'ল?
উম, উম, হ'ল তুমি খালা ন'?
খালোঁ খালোঁ। তাকে বোলো খবৰ এটা লওঁ। দিন ফলো কৰা।
হা কি কৈছা?
বহুত দিন বোলো ক'লো কৰা নাই খবৰ এটা লো
অ', দিয়া। ভালে কৰিলা।
উম। বাইতি।
বাকী আছো দিয়া আৰু এনেই।
আতছা ঘৰৰ মানুহ খুৰা খুৰীহঁতৰ ভাল?
হা কি কৈছা?
খুৰা খুৰীহঁতৰ ভাল?
অ', ভালেই দিয়া অ', শুনিছানে? হেল্ল' আ মোৰ এটা ফ, মোৰ এটা ফোন আহিছে। যে মই তোমাক অকণ পিছত ফোন কৰি আছোঁ।
অহ, অহ।
অ'।